হেল্ল'। অ শুনিছানে? অ শুনিছো দিয়া।
আহ, কি কৰি আছা?
মই অকণ ওলাই আহ আহিছো
অ, অ, অ।
অ।
চাহ পানী খালা নেকি?
অ, এ খাই উঠিছোহে অলপ আগতে, তুমি খালা?
মই নাই দিয়া খোৱা। এই অলপ গ্ৰীণ টিহে খাম চাগে এতিয়া।
অ, এতিয়া গ্ৰীণটি খোৱা হৈছে নেকি?
অঁ, অকণমান স্বাস্থ্যৰ ধ্যান দিছোঁ দিয়া বহুত বেয়াকৈ মানে ওজনটো বাঢ়িছে যে বৰ বৰ বেয়া লগা হৈছে বুজিছা।
হয়, হেৰি গ্ৰীণ টি টো কি মানে ওজনতটো কমাই নেকি গ্ৰীণ টি খালে?
ওজন নকমাই কিন্তু তুমি এতিয়া বেলেগ এটা চাহ খালে চোৱা চেনী দিবা নৰ্মেল চাহটো খালে হয়। ত' গ্ৰীণ টিত টো চেনি তেনি কথা নাই ত' সেইটো কাৰণে মেটপলিজমটো অলপ বঢ়াই ভালহে আৰু।
অ। মানে একো সোৱাদ কেনেকুৱা লাগে তিতাৰ মত হয়, হয়। উম।
সেইটো কাৰণে যি খাওঁ চব গাত লাগি আছে বহুত বেয়া হৈছো একদম। পাপাই তটো মোক চেলেঞ্জ দি দিছে মানে মোক দেউতাই আৰু অ, তেওঁ দিছে যে, কৈছে হেৰি কি বুলি কয় তোমাক পাঁচ মাহ পাঁচ মাহ সময় দিছো পাঁচ মাহত তুমি একো মানে হেৰি চুগাৰ একো নল'বা চুগাৰ জাতীয় বস্তুৱে নল'বা না বিস্কুত লবা না তুমি কলড্ৰিঙ লবা না চিপ লবা না চেনি টো কথা না মিঠাই খাবা না চকলেট খাবা বুজিছা। তাকে কিমান দূৰ পাৰো নাজানো আৰু মানে চেষ্টা কৰি ছোঁ আৰু।
কলড্ৰিঙটো কম চেনি দিয়া থাকে কল্ড ড্ৰিংকছতো বহুত চেনি দিয়া থাকে না।
অ, বহুত চেনি দিয়া থাকে।
সেইটো কাৰণে আমি তেনেকুৱা মানে খাইে থাকা চাগে তুমি অনবৰতে ত অ উ সেই টোৱে বেয়া কথা পাৰ যদি অলপ বন্ধ কৰি দিয়া
এই পা পাপাৰ লগত সেইটোৱে মানে এতিয়া চেলেঞ্জটো লাগি পিনে ভাবিছোঁ মই কৰি দেখুৱাম আৰু পাপাক পায়ে কৈছে তুমি যদি বোলে হেৰি কৰা কি বুলি কয় যদি কৰিব পাৰা তেনেহ'লে মই ধুনীয়াকে কে তোমাক ছাৰপ্ৰাইজ এটাম কৈছে মই বো অঁ ঠিকে আছে দিয়া বোলো লাগি যাম ময়ো বোলো
একেলগে আমি নেমু পানী খাব পাৰো হয় কল্ড ড্ৰিংকছৰ ঠাইত হয় নে নহয় নেমু পানী খালেতো একো ক্ষতি নকৰে
নকৰে নকৰে সেইটো কাৰণে টো নেমু পানীও খাই লৈছো আৰু অলপ পিছত বোলো গ্ৰীণ টি অলপ খাই দিম আৰু
উম খাব লাগে গ্ৰীন টি টো কি মানে তুমি এনেকুৱা হেৰি তিতা লাগে নেকি খাই মই অৱশ্যে খাই পোৱা নাই গ্ৰীণ টিটো
অ অলপ তিটিকি লাগে বাৰু নালাগা নহয়
উম
সেইটোৱে চাহপাতটো যে আমাৰ যোনটো চাহপাত হয় ন
হয়
চাহৰ যোনটো পাতকেইটা সেইকেইটাকে শুকাই পিনে মানে বনাই যোনটো হেৰি চাহ খোৱা যায় সেইটোকে গ্ৰীণ টি বুলি কয় গম পাইছা আমাৰ মানুহে ভাবে কি গ্ৰীণ টি মানে কি বেলেগ বস্তু নেকি একদম পোৰা, নহয় চাহ পাতে হয় কিন্তু চাহৰ পাত কেইটা কিন্তু আমি জোন টো চাহ পাত খাও সেইটো টো হেৰিত গৈ পিনে ফেক্টৰীত গৈ পিনে সেইটো ৰিফাইন কৰি পিনে আমি খাওঁ
উম
কিন্তু গ্ৰীণ টিটো মানে তোমাৰ ডৰেক্ট তোমাৰ যোনটো পাত এতিয়া ধৰি লও আমি যদি ক'ৰবাত বুলে চাহ পাত চাহ বাগান এখন দেখিছো বাগানত গৈ পিনে যদি পাতকেইটা চিঙি পিনি শুকাই পিনে যদি আমি চাহ বনাও নে খাওঁ সেইটোৱে হ'ল গ্ৰীণ টি
হয় হয় অ তেনেকুৱাহে কথা ন
খাই চাবাচোন তুমি কেতিয়াবা তেনেকে
উ খাব লাগিব বাকী এতিয়া কি কৰি আছা এতিয়া তুমি
মই এই লগৰ এজনী ঘৰত যাও আজি বোলে কিবা খানা খাই বিৰিয়ানী খাব বোলে আজি বিৰিয়ানীহে মই জানো যে বনাবলৈ মোকে মাতিছে যাওঁ আৰু
অ মানে তুমিয়ে ৰান্ধনী হবা ন
ম‌ইয়ে ৰান্ধনী হ'ব লাগিব আৰু তুমি কি তুমি কি কৰিবা ভাত পানী কোনে বনাব তোমাৰ
ভাত এতিয়া ৰাতিৰ সাজটো মাকে বনাব দিছো ৰাতিপুৱা সাজটো মই বনালোৱে এতিয়া বনাব দিছে মাংস আনিছে নেকি
অ কি আলহী আহিছে নেকি
আলহী অ আলহী আহিছে দিয়া
কৰ আলহী আহিছে ভালেই দিয়া
আলহী বুলি তেনেকুৱা ক'ব নোৱাৰি ঘৰৰে মানুহ যিহেতু আৰু
অ
ঘৰৰ মানুহকতো আলহী বুলি কব নোৱাৰি
উম ঠিকেই ঠিকেই ঠিকেই কৈছা
বাকী এতিয়া তুমি চাগে ৰাতি থাকিবা ন লগৰজনী ঘৰত লগৰ জনী ঘৰ ৰাতি থাকিবা নেকি
নাই নাই নাই নাই ৰাতি নাথাকোঁ মানে মা এফালে গ'ল যে। মা আজি নাহে মানে ত ভাইটি আছে মক। কৈছো ভাইটিক মই বোলো তও খাবিগে তই মোক যেতিয়া আনিব যাবি মই তোক ফোন কৰি দিম বুল। বুল যাবি তেতিয়াতো তই তাতে খাই আহিবি আকৌ বোলো ঘৰত বনাই নাথাকোৱা ন ।
অ দুটা মানুহে আৰু ন।
উম দুটা মানুহ যেতিয়া আৰু মইনো তাক এৰি পিনে কেনেকে খাওঁ দিয়াচোন মৰমৰ এট।
অ তোমাৰ এটাই ভাইটি ন।
অ এটা ভাইটি যে সেইটো কাৰণে মানে কিনো ক'ম আৰু বেচেৰা।
মৰম চেনেহ চাগে বহুত আছে তোমাৰ লগত দুয়োৰে মাজত।
এহে। এহে কি ক'বা আৰু মৰম চেনেহটো থাকিবই লাগিব দিয়াচোন কিন্তু এই দুুনীয়াক। কাজিয়া হৈ আমাৰ একদম। মানে এনেকুৱা হয় যেন মহাভাৰত চলি আছে আমাৰ এনেকুৱা হৈ যায় কেতিয়াবা।
হয় নেকি।
অ তুমি তোমাৰ কি ক তোমাৰ কোনোবা আছে। নে চিবলিংচ ।
উ নাই নাই তেনেকুৱা নাই। এজনীয়ে মাত্ৰ অ একমাত্ৰ কন্যা বুলি।
একমাত্ৰ কইনা এ ভালে দিয়া একমাত্ৰ হ'লে ভাল চাগে জানানে। শান্তিত থাকিব পাৰা আমাৰ মানে। ভাইটি ভণ্টি হ'লে বৰ দিগদাই কাজিয়া কাজিয়া কাজিয়া হৈ থাকে ঠিক। ছে।
ক'বলৈ ভাল আৰু এইটো তথাপিও মানে অনুভৱ হয় আৰু তেনেকুৱা বুইছা। আজি তোমাৰ আছে কাৰণে তুমি। সেইটো কৰিছা আৰু তুমি সেইটো পাৰিছা যিহেতু মই এতিয়া পুৰণা কাৰণে চাগে মই। বিচাৰো আৰু মন মনতে আৰু এনেকুৱা হয় ভাপ
সেইটো হয় মানে গোটেইখিনি ৰেচপঞ্চিবিলিটি তোমাৰ ওপৰতে আহি যাব।
তেনেকুৱা হয় এতিয়া ককাই ভাই থাকিলে তেতিয়া মানেহ। ডাঙৰ হ'লত কিবা এটা বিপদে -আপদে বাৰু পৰিচা হ'লে নহয়। ইজনে সিজনক সহায় কৰিব এতিয়া অকলশৰীয়া হ'লগে এতিয়া। তুমি নিজৰ ওপৰতে তোমায়ে দিপ। চব ৰিপ্ৰেছপত আপোনাৰ আহি গ'ল।
উম হম হম। সেইটো হয় বাৰু সেইটো হয় হয়। হেইটো ময়ও কওঁ দেই মানে অকলশৰীয়া হ'লে সেইটো হয় তুমিয়ে চব কৰিব লাগা হৈ যায় ন। ত দ্ৰিকচ দিগদাৰ হৈ যায় আৰু। এতিয়া চাপ মোৰ ধৰি লওক আছে বুলি পিনে বোলে আজি। মোহ বিপদত কিবা এটা ৱেডেচন এইটো কবা মই যদি আজি ক'ৰবাত দূৰত আছো মা পাপাক চাবলৈ কোনো বা এজন আছে হয়নে নহয়।
সেইটো কথা আজি তোমাৰ ভাইটি আজি কিবা এটা তুমি দিব। পদত পৰিছা এইটো অমুকটো কৰি দেচোন মোক। সি কি কৰি নিদিয়াকে থাকিব জানো যিমানেই নহক নিজৰ তেজৰ সম্পৰ্ক।
হ হা হা দিব দিব দিব সেইটো হয়।
সময়ত এনে বুজি পোৱা বুজি পোৱা নাযায় বাৰু সময়ত এনেকুৱা কাজিয়া হয় অকলশৰীয়া হয় হয়। ভাল তেনেকুৱা অনুভৱ হয় শেষত সেইবিলাক। যে সম্পূৰ্বই তোমাক সহায় কৰিব বিচাৰ।
সেইটো হয় সেইটো হয় মানে। মানে যি হওক উম উম সেইটো হয়। মানে কা এতিয়া চোৱা কাজিয়াটো সেইটো থাক। কি বয়সনে নহয় চব ভাই ভাই ককাই মাজতে থাকে হয়। এইটোোৱে এটা মৰম দিয়াচোন সেইটো এটা আজি। আজি যদি কোৱা কোৱা কোৱা,
বাচন কৰ একিেলালিটং হব তেনে কথা,
উম উম । সেইটোৱে ঠিকেই কৈছা, আজি বোলে মই যদি নাথাকোঁ ঘৰত- সি যদি আছে, সি এফালে গৈছে মোক দেখা দেখা নাপালে, সি আহি পিনে সোধে যে বা ক'ত গ'ল বা মই আহি পিনে সোধোঁ বা ভাইটি ক'ত গ'ল, হয় নহয়, সেইটো এটা মৰম আৰু সেইটোও হয় হা লগত থাকিলে কাজিয়াও কৰোঁ । কিন্তু দূৰত থাকিলেও আকৌ সোধোঁ যে কি কৰি আছে ক'ত আছে । বুলি পিনে হয়নে নহয় । সেইটোৱে আৰু মৰম আৰু উম । সেইটো মানে দেখাব পৰা নাযায় গম পাইছা ভাইটি আৰু মোৰ ভাইটিত- সি দেখাব নোৱাৰে, সি মানে মৰমত মাতিবই নোৱাৰে সি লেক কি কৰিছ কি হ'ল দেই এনেকুৱা টাইপৰ ।
তেনেকুৱা আছে ল'ৰা কিছুমান ।
উম । আ আ আছে, মানে নিজৰ ইমচনটো একদম পুৰাক কৰি ৰাখি - সেয়া আৰু ।
তেনেকুৱা মানুহ বিলাক মানে মানে ৰত মানে মৰম ভালকোৱা থাকে, সিহতে মানে দেখুৱাব নোৱাৰে ।
হা হা দেখাব নোৱাৰে তেনেকুৱা মানুহ বিলাক ।
ওপৰত কঠিন দেখাই, ভিতৰত মানে - কোমল ।
সেইটোৱে উপায় নাই ৰোগ কৰিবা থাকেই আৰু তেনেকুৱা । সেনেকে আৰু বেয়া ভালে - মাজতে আছো আৰু ভাইটিৰ লগত গম পাইছা । থাকিবতো লাগিবহে জন্ম লৈছোঁ যেতিয়া হয়নে নহয় ।
হয় হয় ।
তাকে, তাকে বোলো তই যাবি আজি মই বিৰিয়ানী বনাব লাগিব, ইহঁতেকে মোক অলপ- সহায় কৰে নে নকৰে নে, মইহে- অকলে বনাব লাগে তাকেই ভাবি আছোঁ । বিৰিয়ানী খাব, আহিবা কেতিয়াবা বনাম মই । মাতিম দিয়া ন ।
বনাবা বনাবা তোমাৰ হাতৰ বিৰিয়ানী খাব লাগে ।
খাবা, মই মোক কয় একে মই বৰ ভাল বিৰিয়ানী বনাও বুলি একেবাৰে মোৰ মানে নিজৰে ভাল লাগে। ।
ভাল লাগে বুজিছা প্ৰশংসা ভাল লাগে ।
কিবা এটা বস্তু বনালে যেতিয়া মানুহে খাই পিনে তাৰিফ কৰে ভাল লাগে ন ।
অ হয় সাই মানে কামবোৰ প্ৰতি আগ্ৰহ আহে অ ।
অ সেইটো সঁচা কথা । আজি মই এটা কাম কৰিলো নহয়, মোৰ পুৰণা জিনচ এটা- এ আছিলে জিনচ পেন্ট এটা। এ ধেৰ ইউটিউবত দেখি আছিলো জীন্চ বিলাক মানে টাইত হৈ হৈ গৈছে । সৰু হৈ হৈ গৈছে কি কৰোঁ পিন্ধিবতো নোৱাৰো হয় অলপ শকত হোৱা ৰ কাৰণে, তাৰপিছত পাইপিনে কাটি কাটি পেলালো, কাটি পিনে ইউটিউব চাই চাই চাই চাই চাই চাই এটা স্কাৰ্ট বনাই পেলালো । আজি বাপেকে ।
ভালে কৰিলা জাষ্ট কিবা নহয় কিবা এটা কৰিলা ।
তাকে, তাৰ পিছত এতিয়া পিন্ধি চাইছো পিন্ধিতেওতো একেবাৰে টাইট হৈ গৈছে মই বোলো - ইয়েছ মই কি কৰো ইমান বোলো বেয়াকে বাঢ়িছো নে মই ।
উম অকমান তপ লাগিব নহলে
উম বেয়া অকমান নহয় বেছিয়ে যত্ন ল'ব লাগিব এই পাঁচ মাহ সময় লৈছো আৰু পাঁচ মাহৰ যদি নিখিনাও চেচ আৰু বিয়াও আছে এখন পাচঁ মাহ হা
দেখুৱাই দিয়া দেখুৱাই দিয়া
বাৰু ঠিকে আছে। এতিয়া ৰাখিছো ন